হেল্ল' আহ বলি কোৱা? আছো দিয়া ভালে তুমি তোমাৰ কোৱা?
আছো ভালে বাকী পৰিয়ালৰ কি খবৰ তোমাৰ?
পৰিয়ালত আছে দিয়া ঠিকে আছোঁ। অ', আহ তোমাৰ? তোমালোকৰ?
আছে চলি আছে ভালে ভালে চলি আছে।
স্বাস্থ্য চ স্বাস্থ্য ভালে আছে
অ', অ', চবে ভালে আছে, বাকী ভ্ৰমণৰ কথা কি হ'ল?
অ', ভ্ৰমণতো ন'? ভ্ৰমণতটো বৰ্তমানলৈকে অলপ স্থগিত ৰখা হৈছে, কিয়নো আমাৰ ধৰা কিবা অলপ এ বন্ধু-বান্ধৱীৰ মাজতে অলপ কিবা লাগি আছে তেওঁলোকে মানে সেই বুজি পোৱা নাই কথাই কিছুমান। সেইখিনি বুজাই দিলে বাৰু তেওঁলোকো যাব, সেইটোয়েই নহ'লে মই ধৰা তোমাকো ক'লোঁ হয়।
এ হয়, কিছুমান কিছুমান মানুহ থাকে সেনেকুৱা কি কবা আৰু। যেতিয়া এটা কিবা ভ্ৰ ভ্ৰমণৰ কিবা আয়োজন কৰা হয়, তেতিয়া সেনেকুৱা কিবা খেলি-মেলি কৰে আৰু।
উম,
কিছুমানৰ আৰু থাকে নহয়, কিছুমানে কয় আৰু তহঁতে ইমান পইচা দিব পাৰিবি আমি নোৱাৰিম বুলি। এইবোৰ কথা এইবোৰ কথা কোৱাৰ মানে কথাষাৰ এনেকুৱা কথা ক'লেতো ন'হব ন' তোমাৰ?
উম, সেইটোৱেটো।
তোমাৰ যদি দিয়া হৈছে কাৰণ, চোৱা এতিয়া যদি আমি ধৰা আমাৰ যেনেকুৱা অ', আৰু এবছৰ আছে, এবছৰৰ পিছতো আমাকো ভ্ৰমণৰ পৰা লৈ যাব ন' তোমাক। কলেজৰ পৰা। মহাবিদ্যালয়ৰ পৰা, অ' তেতিয়াতো তোমাৰ এটা ঠিক তেতিয়াতো তোমাৰ এটা আ মানে যোনটো তোমাৰ পইচা হয় সেইটোয়ে লৈ যাব লাগিব, সিহঁতক দিব লাগিব ন' সেইটো পইচা। তেতিয়াতো তুমি ক'ব নোৱাৰিবা ইমান আ এইটো ইমান কিয় বেছি হৈছে, এইটো ইমান বেছি কিয় হৈছে, তেতিয়া কাৰণ তোমাৰ ডাইৰেক্ট এইটো তোমাক লৈ যোৱা হ'ব ন' সিহঁতে। তুমি মানাও কৰিব নোৱাৰিবা। তেন্তে সিহঁতে ডাইৰেক্ট ক'ব তুমি যাব মন আছে দিয়া না, ' যাব মন নাই যদি নাই সেনেকুৱা ক'ব নহয়।
উম, ঠিক কৈছে। এতিয়া ধৰা মানুহবোৰ অলপ সেইটোৱেই।
অ', মানুহ এইটোয়ে মানে এইবাৰ ফাৰ্ষ্ট টাইম আছিল যিহেতু, আমি যদি এইবাৰ বাহিৰত যাব পাৰিলোঁ হয়। তে তোমাৰ আহ, ধৰা আমাৰ পিছত যোনটো আহ এ যোনটো শাখা আছে, তেখেতৰ লৈ তেখেত সেইবোৰো যাব পাৰিলে হয় ন' নেক্সট টাইম বাহিৰলৈকে! যদি আমি আৰম্ভ কৰিলোঁ হয় মানে, মানে সিহঁতেও পাৰিলে হয় সেনেকুৱা কথা।
সেইটোতো মইয়ো ভাবিছিলোঁ, কি কৰিবা আৰু এতিয়া উপায়টো নাই।
কিছুমান এটা, এটা দুটা মানুহৰ কাৰণে এনেকুৱা হৈ যায়।
উম, ঠিক কৈছে।
এতিয়া কি ধুনীয়া কিমান ধুনীয়াকে আমাৰ এইটো ভ্ৰমণৰ এইটো আয়োজন কৰা হৈছে। এই দুজন মান, দুজন তিনিজন মানুহে প্ৰশ্ন সুধি কেনে সেনেকুৱা কৰি দিয়ে, বস্তুতো এটা বুজি লৈ কিনে প্ৰশ্ন সুধিলে ভাল লাগে। নাই বোলো নুবুজাকে যদি
ৰাম প্ৰশ্ন কৰিছে এইটো তোমাৰ অ' এইটোতো তোমাৰ কৰ্তব্যৰে আছে কৈছ।
মা
হেল্লো
হেল্লো হেল্লো
এইটোৱে ধৰা তোমাৰ কি ভালকে যদি তুমি বস্তু বিলাক বুজি পোৱা তো অলপ তেতিয়া বেলেগ কথা।
অ' বস্তু এটা বুজি ল'লে প্ৰশ্ন কৰিলে ভাল লাগে। অ' নাই তাই বোলে বুজি গৈছে, তাই কিবা
সেইটোৱেতো ওপৰতে পৰ্ত কথা ক'লে তো ভাল নাপায় নহয়। ধৰা ইমান ধুনীয়াকে আয়োজন কৰা হৈছিলে।
অ' তাকে তুমি বস্তু এটা নাই তুমি বোলে যাই পাইছা। বস্তুতি গম পোৱা কেনে কেনেকুৱা বস্তু আৰু মোৰ হিচাপতো সিহঁতে যাই পোৱা নাই অকল এ এজনীৰ বাহিৰত আৰু এজনী সি যোৱাই নাই চাগে, মই আজিলৈকে মানে জানামতে
বেছিভাগ মোৰ মতেটো মই মই ভাবো তেওঁলোকে আগতে গৈয়ে পোৱা নাই, কিয়নো অ পাঁচ হাজাৰ টকা বৰ বেছি নহয়, মোৰ মতে দুদিনীয়াকে যিহেতু।
উম।
এই ধৰা ভ্ৰমণটো কৰিবই লাগিব।
আৰু আৰু আৰু এটা আৰু এটা তোমাৰ পুৰা মানে অকল আমি যোৱা নাই নহয়। পুৰা গ্ৰুপ এটা লৈ যোৱাত ধেমালি কথা নহয় ন। হেণ্ডেল কৰাতে বহুত হেৰি আছে নহয়। অ কিবা এটা, কিবা এট টা যদি বিপদ আহি পৰিল তেতিয়া তেতিয়া কি হ'ব বাৰু কোৱাচোন?
সেইটোৱেতো, এতিয়া বাৰু এ একো অসুবিধা নহয় তেওঁলোকে কৈছে যে ইমানটো এমাউন্টত হৈ যাব লাগে কিন্তু এতিয়া আ তহঁতে বঢ়াই এনেকৈ সেনেকুৱা ধৰণৰ কুৱেশন কৰিছে।
আৰু তাইৰ কথা কেনেকুৱা, নম্বৰ মোক দে মই কথা পাতি আছো। তুমি দিয়া মই কথা পাতি আছো, চাওঁ কিমান কি হয়? কথা নেকি, তুমি কথা পাতি চোৱা আমি কি মানা কৰিছো নেকি, তুমি বেলেগৰ লগত কথা পাতি চোৱা, আমি যোনটোলগত কথা পাতিছো তুমি সেইটো লগত কথা পাতি লাভ নাই নহয়। তুমি বেলেগ এটা লগত কথা পাতি চোৱা। অ তুমি সেই একে তুমি বেলেগ এটা
চিধি চিধা চিধি আমাক সেইটোৱে কৈছে যে তহঁতৰ ওপৰত আমাৰ ভৰষা নাই।
এ সেইটোৱে ক'ব খুজিছোঁ। সিহঁতে সিহঁতে ভাবিছে আমি পইচা মাৰি খাম বুলি। ইমানো বেয়া দিন আহা নাই বুজি পাইছা না বন্ধু।
মাৰি খাবলৈ আছে কি ভাই, আমি নিজে অ ধৰ আমিতো কমায়ে কৈছো ন, এনেইতো চাৰে সাত হাজাৰ টকা বিচাৰি আছে আমাক।
সাতহাজাৰ, চাৰে সাতহাজাৰ, নহয় জানো?
সেইকাৰণেতো কৈছিলোঁ, তোমালোকে যদি ইমানেই জানা, তে আহা। চাৰৰ ওচৰত কবা আহি, আমিও থাকিম তোমালোকেও থাকিবা। হয় কি নাই? এই ফনে ফনেতো এ তৰ্ক কৰি লাভ নাই, আমাৰ লগততো লাগি লাভ নাই নহয় তোমালোকৰ।
আমাৰ লগত তৰ্ক কৰি লাভ নাই, সঁচা কথা।
এ এনেও এনেও, চোৱা মই আজিলৈকে যিমান বাৰে গৈছোঁ, এই এবাৰেই গৈছিলোঁ, ত প্ৰথমবাৰ আমি তে আছিলোঁ, আহিছিলো কলেজত, এই প্ৰথম বাৰেই সিহঁতৰ গৈছিল, তাৰপিছৰ পৰাতো ইহঁতে কতো যোৱা নাই কলেজৰ পৰা ফুৰিব কাৰণে, মইহে গৈছোঁ। হয় কি না? কিমান কি কিমান কি চাব লগা হৈছে, মইহে গম পাওঁ, কিমান কি প্ৰব্লেম হয় কেতিয়াবা। কেতিয়াবা তোমাৰ ৰাস্তা, ৰাস্তাটো পাহৰি যোৱা যায়। আকৌ ঘূৰি যাব লগা হয় এনেকুৱা, তেতিয়া তোমাৰ আৰু কতবা, তোমাৰ ধৰা এনেকুৱা ধৰা ক'তবা হোটেল, তোমাৰ ধৰা ধাবা চাবা বিচাৰিব গ'লে এইবোৰো কথা লাগে আৰু চবৰে তোমাৰ প্ৰাইচটো নিমিলে নহয়। আমি কৰ'বাত গ'লো, তাতে যদি, ক'ৰবাত গ'লো তাতে যদি খোৱাৰ প্ৰাইচটো নিমিলে আৰু আমি এটা জাগাত জাষ্ট তাত আমি যোৱাই নাই, সেইটো জাগাত আমি গম নাপাম না কথাটো। ক'ত কিমান দাম, এই আমি ৰিল চালে কাম নহ'ব নহয়।
এতিয়া তুমি ক'ৰবাত এটা বিজ্ঞাপন পাইছা, তেনেকে নহ'ব দিয়াচোন।
উম।
তুমি সঠিক সেইটো পৰীক্ষা নিৰীক্ষা কৰি চাব লাগিব ন। তাৰপিছতহে ক'বা যে, হয়। এইটো মিলিছে, মিলিলেও তুমি ধৰা তেনেকে ক'ব পাৰিবা যে, হয়।
আৰু আমি, আমি তে আমি, আমি তাহতক কৈছোয়েই, ত' তোমালোকে বিচাৰি চোৱা বি বিচাৰি চাই কিনে আমাক ক'বা, এইটো বুলি কথা নহয় ন আৰু এই টো কথা নহয় না, আমি অকলে বিচাৰিব লাগে সেই বুলি কথা নহয়, আমি অকলে ন-নাযাও নহয়।
তেওঁলোকে যদি আমাক বিচাৰি দিব পাৰে সেইটো
অ', মইতো কৈছোৱেই, তোমালোকে যদি পাৰা তোমালোকে কোৱা। আৰু আমাৰেই ভাল, আমাৰ বাজেট যিমান কমিব আমাৰো ভাল, আমাৰ পইচা কমি গ'ল ন।
টকা, টকা যিমান বাছে, আমাৰেই ভাল দিয়াচোন।
অ', আমিতো ভালেই পাওঁ পইচা বাচিলে।
তেওঁলোকে যিটো কৈছে যে, এইটো এমাউন্টত হৈ যাব লাগে সেইখিনি টকাত এইটো মোৰ মতেটো সম্ভৱ নহয়।
উম, নহয় চাৰেটো ডাইৰেক্ট মানা কৰি দিব তোমাৰ।
সেইটোৱেতো, ছাৰৰ কথা বাদেই দিয়া, মই নিজে কৈ দিম ন। যে নহ'ব, এইটোত হ'বই নোৱাৰে, এইটো
সেইকাৰনেটো মই লাষ্টত ক'লোঁ, তোমালোকে জানাই যদি আহা, এইকাৰণে ইহঁতে কথাটো ডাইভাৰ্ট কৰিব ট্ৰাই কৰিম ন, ক'লোৱেই তোমালোকে আহা। আহি কেনে আমাৰ ওচৰত থাকে, আমিও কওঁ তুমিও কোৱা।
কথাটো সলনি কৰা বুলি নহয়, তেওঁলোকে মানে হেৰি দেখাইছে আৰু যে আ আটাইকেইজনী লগ লাগি কেনে আমাক দুটাক অলপ দবাই ৰাখিব বিচাৰিছে।
খাব সুধিছ মানে সেনেকুৱা দেখাব খুজিছে, অ', মই, মই যায় আহিছোঁ ন, তই মোতকে বেছি নাজান নহয়। এইটো কথা নহয় ন, ভাই আমি এটা জাগাত যাই আছো ভ্ৰমণ কৰিব কেনে। এইটোত তুমি গৈছা তোমাৰ এক আছে, এইটো ক'ব লাগিব নহয়, আমাক কৈ কি লাভ আছে। এ ছাৰকহে ক'ব লাগিব, আমি বাৰু ছাৰক ছাৰে আমাৰ কথা বিশ্বাস নকৰিবও পাৰে, তুমি আহি কেনে ক'ব লাগিব নহয়।
এইটোৱেটো। তুমি আৰু মই কিবা এ আৰু ধৰা মোবাইলত চাইছে বিজ্ঞাপন চাইছে তুমি ফ'তে, ফ'তে ক'লে নহয়তো। সম্পূৰ্ণ বস্তুটো পৰীক্ষা নিৰীক্ষা কৰি চাব লাগিব ন।
উম, মোবাইলত চোৱা, চোৱা আহি মোবাইলত চাই আছে সি অকলে গৈছে আৰু ইয়াতে আমি অকলে নাযাও নহয়।
অঁ'। এনেকুৱাও হ'ব পাৰে বাজেট অলপ কমিও যাব পাৰে হয়তো বাঢ়িও যাব পাৰে।
আৰু নহয় নহয় তাহাঁতৰ কথা শুনিছা কি নাই? এটা ৰুমত বোলে চাৰি জনকে থাকিব দিব।
সেইটো সম্ভৱ নহয় বন্ধু।
এইত ডাবল ডাবল বেড নাপাই তো ইয়াতে।
সেইটো সম্ভৱ সেইটো সম্ভৱ নহয়, এজ এটা এখন বিচনাত এটা এজনে থাকিব দিয়ে। গতিকে তাতে দুজন মানুহ সোমাই থাকিব নোৱাৰে।
আৰু মোৰ হিচাপত জানো হোটেলৰ পেকেজ ল'লে আমাৰ খৰচটো আৰু কমি যাব পাৰে।
অঁ, সেইটোতো হয়ে।
কাৰণ আমি তেতিয়া আমি ইমান বিচাৰি থাকিব নালাগে ন' জাগাবোৰ।
উম, সেইটো সেইটো হয় সেইট
তেতিয়া ইহঁতে লোকেল মানুহ তাৰে, সিহঁতে ল'কেল মানুহ সিহঁতে গ'ম পাব ক'ত এতিয়া লৈ গ'লে বেছি ভাল হ'ব।
উম অলপ বেছি ল'লেও ধৰা ইমান ডাঙৰ কথা নহয়। কোনোবাইটো কিবা এটাটো চাবই দিয়া চোন কিন্তু ধৰা এনেকে এই নজনা নুবোজাকে কথা কিছুমান ক'লে ভাল নালাগে।
বেয়া লাগে এইটো হ'য়, তুমি নিজেও যদি এজনক কথা কব ক'ব পাৰিছ তোমাক আনজনে কথা ক'ব পাৰিব। পঢ়া শুনিব লাগে। বেলেকক বেয়াকে ক'লে আৰু তোমাক যদি কোনোবাই বেয়াকে কয় তুমি বেয়া পালে এইটো কাম নহব নহয়।
উম উম।
তুমি যদি ক'ব পাৰিছা, তুমি শুনিবও পাৰিব লাগিব।
অ', ক'ব পাৰিলে শুনিব পাৰিব লাগিব।
খং কাৰ নাথাকে, কোৱা খং কাৰ নাথাকে? খং চবৰে থাকে, কিন্তু চবেই খং চবে যদি খং দেখাই ফুৰে, তে কোনেও একেলগে থাকিব নোৱাৰিব মিলি জুলি।
উম।
এটা আমাৰ ভ্ৰমণৰ এইটো কিবা হ'ল, এতিয়া নাই লাষ্টত যায় কিনে তোমাৰ চাবা ভ্ৰমণৰ এইটো আমাৰ যোৱাই নহ'ব। আমি এটাই গুচি যাওঁ। আমি এটাই গুচি যাম, এ তোমাৰ এটো কি ইফালে গুচি যাম মই যা ম মই যোনটো ক'লো, ইটো ইফালে গুচি যা বেছি ভাল হ'ব। তে তোমাৰ গাড়ী, গাড়ী দুটামান চাওঁ।
হুম-হুম
উম চাইকেনে আমি হেৰি কৰিলো।
উম, সেনেকুৱা এটা ডেট চাওঁ, ডেট চাই কেনে যাওঁ।
বাকে।
উপায়টো নাই আৰু।
উমঁ উপাই নাই আৰু।
এনেকুৱা চাই থাকিলেতো কামো নহ'ব।
উমঁ উমঁ উমঁ হ'ব দিয়ক।
দিয়া বন্ধু ৰাখিছো নহ'লে।
অহ দিয়া দিয়া ভাল লাগিলে কথাপাতি। অঁ কোৱা অঁ কোৱা।
অঁ দিয়া কালি কালি যাবা নেকি কৰ'বাত ওলাই?
উমঁ কালৈটো সম্ভৱ নহ'ব।
অঁ মই আহিম নেকি?
অঁ আহিবা।
অঁ কালি কালি মোৰো অলপ সম্ভৱ নহ'ব ৰব ময়ো বাহিৰত যাব আছে অলপমান।